হেল্ল' শুনিছা নে তুমি? অ', কি খবৰ তোমাৰ?
আছো দিয়া ভালেই, তোমাৰ কেনেকুৱা।
অ', মোৰো ভালেই চলি আছে ৰ'বা।
অ', এতিয়া মই বানাৰসত আছো ৰ'বা, তুমি?
বানাৰসতে আছা মই আছোঁ ৰ'বা গুৱাহাটীতে আছোঁ মই।
অ', তুমি ইণ্টাৰ্নশ্বিপৰ পৰা আহিলা?
অ', মই আজি এইমাত্ৰ আহি পালোঁ।
অ', মোৰ এই তোমাৰ হ'ল মোৰ আধা ঘন্টামান আগত আহি পালো মই
আধা ঘণ্টা ন?
হয়, হয়।
অ', বাকী ভালে লাগি আছে তাতে কৰি কিনে ইণ্টাৰ্নশ্বিপ।
আছে যে ভালে ভালে আৰু বেছি দিন নাই ইয়াতো প্ৰায় তোমাৰ ধৰা আৰু পাঁচ ছয় দিন মান আছো আৰু।
অ', তাৰপিছত তুমি আৰু অ' গুৱাহাটী ঘূৰি আহিবা ন? অ', আহোতে তুমি কেনেকে আহিবা?
যাওঁতে মই ৰাজধানীত কৰি থৈছো ৰাজধানীৰ টিকেট আছে।
অ', অ', অ', ঠিকে আছে, অ' বেছি কিমান সময় লাগে তাৰপৰা?
ইয়াৰ পৰা তোমাৰ ধৰা বিশ ঘন্টামান লাগি যায়।
বিশ ঘণ্টা ন, অ' তুমি কোন তাৰিখে আহি পাবা গুৱাহাটীত?
মই তোমাৰ ধৰা এক তাৰিখে তোমাৰ চাৰে ছয়টা মানত গৈ পাওঁ আৰু গধূলি।
অ', গধূলি আহি পাবা ন'। হয় হয়, আৰু তুমি এতিয়া হোষ্টেল কোনদিনা যাম বুলি ভাবিছা?
আ, মই তেনেকে একো ভাবা নাই কিন্তু নহ'ল বুলি তোমাৰ পাঁচ তাৰিখ বা ছয় তাৰিখ মানে যাম আৰু। তুমি?
হয় হয়, ময়ো পাঁচ তাৰিখে যাম বুলি ভাবিছোঁ আৰু।
অ', ঠিকে আছে দিয়া।
হয়। এতিয়া বাকী তোমাৰ এতিয়া আমি যে আগতে যে একেইখন স্কুলত তে যে পঢ়িছিলোঁ যে, তোমাৰ তাৰে স্কুলৰে কালৰ দিনবোৰ মনত পৰেনে?
বহুত মনত, পৰে বহুত মনত পৰে। আগ-আগৰ দিনবোৰে কিমান ভাল আছিলে। কি মই শান্তি আছিলোঁ, গোটেইবোৰ লগৰবিলাক একেলগে আছিলোঁ।
সদায় আমি স্কুলত যাওঁ, ৰাতিপুৱা আমি এচেম্বলিত লগ পাওঁ চবকে।
তাকে তাকে আমি ৰাতিপুৱা প্ৰাৰ্থনা কৰিলেও কি ধুনীয়া লাগে আৰু প্ৰাৰ্থনাটো ত' আমাৰ এটা লাইন বনাই, আমি তাতে খাৰা হৈ থাকোঁ।
হয় হয়, তোমাৰ মনত আছেনে মই যে লাইনৰ, লাইনৰ একদম আগত থিয় হৈ থাকিছিলোঁ প্ৰাৰ্থনা কৰোঁতে।
আৰু ভবা না আমি যেতিয়া, আমাক যেতিয়া খাবলৈ সময় দিছিলে এ, খোৱা সময়খিনি আমি এজন সৰু সৰু টাইমছ লৈ সেইখিনি টাইম খাই লওঁ আৰু যেতিয়া আমি বেছি টাইম পাওঁ যে খেলিবলৈ গুচি গৈছিলোঁ।
খেলিবলৈ গুচি যাওঁ, তেতিয়া মানে ডাঙৰ ব্ৰেকটো দিয়ে আৰু
অ', অ', আৰু মই আছে, আমি খেলি পেলাই যেতিয়া আহোঁ, গোটেই ঘামি জুৰি আহোঁ খাই যে আহি পেলাই আমি আকৌ অসমীয়া ক্লাছ কৰোঁ। অ', ত' এতিয়া আমি অসমীয়া, অসমীয়া ক্লাছটো যেতিয়া কৰোঁ তেতিয়া মেমে মানে কিমান কই ন' তোমাক এইবোৰ কৰিছিলে, সেইবোৰো মনত পৰে এইবোৰ কেতিয়াবা।
মনত পৰে মনত পৰে, আৰু সদায় ফুটবল খেলোঁ আমি। ফুট বল খেলি খেলি আমি গোটেই ঘামে জুটোৰে একদম পুৰা ক্লাছত আহোঁ আৰু।
তাকে তাকে, সেইবোৰ দিনে ভাল আছিলে, এইখিনি এতিয়া চোৱা আমি এতিয়া ফোনত কথা পাতি আছোঁ, আগতে কি ধুনীয়া আছিলে, এষতে লগ পাইছিলোঁ।
হয়, হয়, হয়।
আমি কিমান, কিমান এন তাৰে মজা কৰিছোঁ। গোটেই ৰ'দ
মজা মজ-মজা আছিল কিন্তু, দিনবোৰ কিন্তু বহুত মজা লাগিছিলে।
পুৰৰ পৰা ওলাই অহা পিছত কিন্তু মানুহক লগে নাপাওঁ ইমান। আগৰবোৰ এতিয়া কিমান ন' এতিয়া মই খালি চাৰিটা পা চাগে আমি একে একেলগে আছোঁ।
বুলে আমি দুটা একে কলেজত থাকা কাৰনে আমাৰ বাৰু লগ হৈ থাকোঁ, খালি এতিয়া বা কিবোৰ যিহেতু লগ আছিলে আমাৰ স্কুলত, সিহঁতক মানে ইমান মানে লগ কৰাই নাযায় আৰু গম পাইছানে তুমি?
সঁচাই সঁচাই, আগৰ দিনবোৰে চবতকৈ ভাল আছিলে। ভাবিছিলোঁ আগতে য ডাঙৰ হ'লে আৰু আৰু ভাল হ'ব, নহয় কেতিয়াও নহয়, সৰুতে যেতিয়া এই আগৰ দিন কালবোৰ হেৰিলৈকে ভাল আছিলে।
হয় হয়। আৰু আগতে যে আমাৰ যে দুই বছৰৰ মূৰে মূৰে যে ফাংচন হৈছিল যে স্কুলত। ফাংচনৰ ফাংচনবোৰো কিমান যে ভাল লাগিছিল!
ফাংচনটো ভাল লাগিছিলে আৰু তোমাৰ ভাবাচোন চোন তোমাৰ দুই মাহ নে তিনিমাহ মান আগৰ পৰাই এতিয়া আমাৰ পোৰা ষ্টাৰ্ট হৈ যায় আৰু।
হ ফাং ফাংচনৰ মানে কাৰিয়বোৰ কাৰখানাবোৰ ষ্টাৰ্ট হৈ যায় মানে।
উসৱ হোৱাৰ আৰম্ভ হৈ যায় কিমান ধুনীয়া লাগে আমাৰ আৰু লাষ্টৰ তোমাৰ তিনিদিন যে তোমাৰ ৰাতি ৰাতি আমাৰ তাৰমানে প্ৰেক্টিচ কৰিব লগা হয়।
হয় হয় হয় হয় হয় আমি ৰাতি ৰাতিও থাকি যাওঁ স্কুলত, ৰাতি ৰা কি চাগে আমি চাগে ক'ব গ'লে নটামানলৈকে স্কুলত আছিলোঁৱে হেই কেইদিন হয়।
সেইবোৰ দিনেই ভাল আছিলে, এইবোৰ ইমান ধুনীয়া আছিলে, আৰু মেম যোনদিনা আমাৰ মেম আছিলে মেমহতৰ লগতো ইমান ধুনীয়া আমাৰ মিলা প্ৰীতি আছিলে।
হয় হয় মেম আৰু ছাৰ বিলাকেও মানে বহুত ভালকে কথা পাতিছিল আৰু আমাৰ লগ গত, কি এতিয়া যদি স্কুলত মানে এতিয়া ধৰি লোৱা আমি কলেজত আছোঁ কিবা যদি আমি বুজিও নাপাওঁ তেতিয়াও হ'লেও অকণমান ছাৰহঁতক সুধিবৰ কাৰণে অকণমান দিগদাৰ লাগে। খালি সেই সেই সময়ত মানে একো দিগদাৰি আমি পোৱাই নাছিলো মেমহঁত তেওঁ ইমান ভাল মীনা মিতা প্ৰীতিকে আছিলে আমাৰ লগত।
আৰু এইটো আছিলে যে আমি বুজি নাপালে আমি নকলেও তেওঁলোকে আগতে এইটো গম পায় যায় যে বুজা নাই
বুজা নাই আকৌ এবাৰ বুজাই দিয়ে, হয় হয় হয়। সেয়াই আৰু আগৰ দিনবোৰ বহুত ভাল আছিল আৰু। এতিয়া তুমি মানে স্কুলৰ মানে এতিয়া কাৰ কাৰ লগত তোমাৰ এতিয়া মানে মানে কথা চথা পাতা হয় আৰু?
কথা বতৰা তোমাৰ লগতো আছে একেগে আমি পঢ়ো যিহেতু। আৰু তোমাৰ ধৰি লোৱা আৰু কেইটামানে আছে বেছি নাই তোমাৰ ধৰি লোৱা পাঁচটা মান আছে আৰু।
অঁ মানে সিহঁতৰ লগতে আৰু ভালকে কথা চথা পাতি থকা আৰু।
হয় হয় কথা মানে তেনেও কথা পতা নাই তাৰমানে তোমাৰ কেনেকোৱা হয় যে ভাবা কবাত আমি এতিয়া মই যদি ঘৰ আহো তেওঁ তেওঁলোক তেওঁলোকক ফোন কৰিলো যে আহা আহ আহা ব ক'ৰবাত লগ কৰ'বাত যাওঁ উলাই।
হয় হয় হয় হয়।
এ সদায় এনেকোৱা টাইপৰ।
মানে তোমাৰ মানে সদায় মানে কথা নহয় কেতিয়াবা যেতিয়া গৰমৰ বন্ধ বা ঠা ঠাণ্ডাৰ বন্ধ যেতিয়া দিয়ে তি তেতিয়া যেতিয়া তুমি আহা ঘৰত তেতিয়া মানে তাহাঁতৰ লগত কথা পতা হয় আৰু? অ অ ঠিকেই আছে বাৰু, হয় হয় সময়টো এতিয়া আৰু মানে তুমি এটা কথা ভাবি চাবাচোন, আমি যিমানে ডাঙৰ হৈ যাম ন সিমানে আমাৰ লগবোৰ কম কম হৈ যায় আহি থাক
এতিয়াই চোৱা তুমি তাৰ স্কুলত কিমান লগ আছিলে আমাৰ কিমান ডাঙৰ গ্ৰুপ এটা কেইটা চাৰিটা পাঁচটামান লোগে এনেকে আছো
হয় হয় হয় তোমাৰ মাতটো ইমান ভালকে আহা নাই, ক'ত আছিল এতিয়া তাত হোষ্টেলতে আছানে তুমি? এতিয়া আহিছে নেকি? অহ এতিয়া আহিছে এতিয়া আহিছে অ। অঁ অঁ। অঁ বাকী তোমাৰ হেৰি দুপৰীয়া আহাৰ আজি কি কৰিলা
আহাৰ আজি কৰিব সময় নাপালো ৰবা তাৰে কামতে আৰু ব্যস্ত হৈ থাকিলো আহ এতিয়া দুপৰীয়া একো খোৱাই নহল হয় হয় হয় আহোতে এতিয়াই আমৰ জুজ খাই আহিছো
অঁ আম আমৰ জুচ অঁ
অ বাকী ৰাতি একলগে ভাত খাম আৰু
হয় হয় হয় তাতে তোমাৰ কোনোবা লগ হয় নেকি মানে তোমাৰ হোষ্টেলৰ ৰুমতে পাৰ্টি আছে আৰু
অ মোৰ ৰুমত নহয় মোৰ চাইডৰ ৰুমটোত অলপ পাৰ্টি আছে আজি হয়
সেয়া হোষ্টেলত মানে তাতে মানে লগ বন্ধু বনি গৈছে আৰু নতুন তাতে হয় হয় সিহঁত মানে কৰ' কৰ' জাগাৰ পৰা আছে লগ বন্ধুবোৰ
তোমাৰ এটা আছে তোমাৰ লাক্ষ্ণৌৰ পৰা এটা দেল্হী এটা তোমাৰ ছত্তিশগড় এনেকে আছে আৰু বিভিন্ন জাগাৰ
অঁ আম মানে বিভি আমাৰ ভাৰতৰ মানে বিভিন্ন জাগাৰ পৰা তোমাৰ লগ বন্ধুবোৰ বনিছে আৰু
হয় হয় হয় হয়
হয় হয় তুমিও এতিয়া অসমৰ পৰা তাতে গৈছা হয় এনেকে তোমাৰ হয় তোমাৰ এতিয়া তাতে মানে অ অসমৰ পৰা আৰু কোনোবা এ ছাত্ৰ-ছাত্ৰী গৈছেনে, নে অকল তুমিয়ে গৈছা মানে।
আছে নে নাই, মানে মই এতিয়া লগ পোৱা নাই কোনো, তাৰে মানে মই কি হৈছে মই মোৰ কামতে ব্যস্ত হৈ আছো। ত' তেনেকে তেনেকে লগো পোৱা নাই। এ নাইও চাগে, ইয়াতে এনেকুৱা অসমৰ।
অঁ ইমান না নাথাকিবও চাগে ন, হয়, হয়, হয়। ঠিকে আছে বাৰু আৰু তোমাৰ মানে আগতে যে, আমি যে, কচিঙত যে, একেলগে যে, গৈছিলো যে। সেইবোৰ দিনবোৰ মানে তোমাৰ কেনেকে স্মৃতি ৰৈ আছে মানে, নিজৰ মনত তোমাৰ ক'ব পাৰিবা নেকি?
সেইবোৰ মানে ফূৰ্তি দি আছিলে তাৰমানে হয় আমাৰ ভুল অলপ হৈছিলে যে আমি নপঢ়িলো ভাল কৰি। ভালেকৈ পঢ়িলে যে আৰু ভাল কলেজ পালোঁ হয়, কিন্তু এনেকুৱা হৈছে সেই তাৰমানে নপঢ়িও তাৰমানে এনেকুৱা হৈছে, নপঢ়ি বেয়া কৰিছো কিন্তু কি বুলি কওঁ আৰু এই স্মৃতিবোৰ ৰখি গৈছে আৰু মাথাত, যে আমি এইবোৰ এনেকু কুৱা আছিলে, এনেকুৱা দিন আছিলে, এনেকুৱা এটা যে আমি কৰিছো বেয়াবি, এইবোৰ তোৰ মাথা ৰখি গৈছে।
আমাৰ যে ক্লাছত যে পিছৰ, পিছৰ ফালে বহি কিনে যে ছাৰে আমাক শিকাই থাকে খালী আমি ক্লাছত গুৰুত্ব নিদি কিনে, আমি আৰু লুডু খেলি থাকোঁ গম পাই এইবোৰ কথা বহুত মনত পৰে মানে।
তাকে তাকে এই তাকে চোৱা ত' আমি তাতে গৈছিলো, কোচিঙটো গৈছিলো সেইটোতো তাইক লগৰ লগতো কাৰবাৰ কণ্টেক্ট ত আছা আৰু তুমি।
কচিঙত মানে মোৰ লগৰবিলাক, তুমিয়ে যি আছা আৰু মোৰ এটা দু টা লগ আছে এটাতো মোৰ এই শান্তনু বুলি লগৰ এটা আছে।
অ', অ' সিউটো স্কুলৰে ধৰিব পাৰা। তাকো তুমি অ' কচিঙৰ, তাকে আমি দুটা যেনেকে আৰু ধৰ শান্তনু, সিহঁতক কছিঙৰ বুলি ধৰি -লো মই, তেনেদৰে স্কুলৰ বুলি ধৰিলো কিন্তু এনেকে তোমাৰ কোচিংত লগ পোৱা
অ' কোচিংত লগ পোৱা সেনেকুৱা নায়েই মানে, মানে ইমান ইমান মানে ভাল বন্ধুত্ব সেই দুই বছৰত ত আমি বনাবই নোৱাৰিলোঁ মানে কাৰো লগতে, সেয়াই।
আমি আমাৰ লগৰগিতা আছিলে ন, ত' তাত সেই আমি তাৰমানে এই আমাৰ লগৰগিতাৰ লগত থাকোতেই গুচি গ'ল। বেলেগ আৰু আমি লগৰ নিবিচাৰিলোও নাপালোঁও এনেকুৱা তাইপৰ।
পালোঁ আৰু, আৰু মানে চবেই মানে তাতে পঢ়াতেই যিহেতু ব্যস্ত হৈ থাকে কাৰো মানে লগক মানে তোমাৰ সময় দিবৰ কাৰণেও নিবিচাৰে মানে। কোনোৱেও, মানে তোমাৰ মানে স্কুলৰ লগত পূৰা একদম, পূৰা মানে বেলেগেই আৰু তাৰে জীৱনটো মানে।
স্কুলৰ জীৱনতো বেলেগে, স্কুলৰ জীৱনতো আমি কেতিয়াও আমি তুলনা কৰিবই নোৱাৰো স্কুলৰ জীৱনৰ লগত, স্কুলৰ জীৱনটো তাকে মোৰটো এনেকুৱাও বেয়াও লাগে যে ক্লাছ, মই এতিয়া দশম শ্ৰেণী মই পাছ কৰি পেলাই বেলেগত গুচি গ'লো, তাতকৈ যে দশম শ্ৰেণী পাছ কৰি মই ইয়াতে থাকি গ'লো তেতিয়া আৰু বেচি ভাল লাগিল হয়।
হয়, হয়, হয়, হয়। তেতিয়া মানে আমাৰ বন্ধুত্বটো আৰু বেছি ভালকে বাঢ়ি থাকিলে হয়, ভাল হৈ থাকিলে হয় আৰু মানে, তেতিয়া মানে আমাৰ কি ক'বা আৰু মানে এতিয়া যিহেতু আমাৰ কিছুমান স্কুলৰ লগ আমাৰ মানে এতিয়া আমাৰ লগত নাথাকাও হৈছে, মানে আমাৰ বন্ধুত্বটো ভাঙি গৈছে, খালি তিত সেইখিনি সময়ত তেতিয়া যদি আমি আমি স্কুলত থাকিলো হয়, তে মানে বন্ধুত্বটো ভাল হৈ থাকি থাকিলে হয় আৰু বেছিকে সেইয়াই আৰু। বাকী তোমাৰ কাম কাজটো ঠিকেই চলি আছে ন।
কাম কাজ আজি হৈ গ'ল ৰ'বা।
অ', অ' বাকী পঢ়া শুনাতো তুমি কৰি আছা নে এতিয়া, হোষ্টেলত নে, অকল কামে কৰি আছা তুমি। পঢ়া শুনা কৰা নাই ন মানে কলেজ যাই কেনে পঢ়িম বুলি ভাবিছা আৰু
অ তাৰমানে আমাৰ তেনেকে মানে পঢ়া শুনা নাথাকে আমাৰ কামৰ ওপৰতে বেছি থাকে ন কামবোৰ কৰিবলৈ বাকী কামবোৰ কৰি থাকিলে আমাৰ হয় আৰু কি হয় আমাৰ কাম বোৰ যোনবিলাক থাকে সেইবোৰে আমাৰ পঢ়া যায় তাতে আমি পঢ়ি শুনি আমাৰ এতিয়া কামবোৰ পঢ়িলে আমাৰ কি হয় যে আমাৰ গম পোৱা যায় অ এইটো পঢ়িছিলো এনেকুৱা তাইপৰ হয়।
হয় হয় দিয়া তেতিয়াহ'লে ঠিকে আছে আজি কথা পাতি ভাল লাগিল তোমাৰ লগত।
হয় তাকে তাকে।
সেয়াই দিয়া কথা চথা পাতি থাকিবা তুমি অ দিয়া হ'ব দিয়া দিয়া।